হেল্ল'।
অ', শুনি আছো।
অ', অ', কি কৰিছ'?
মই এই ভাতগিতা খাই পেলাই বিচনালে আহিছো।
অ', ময়ো এই ভাত খালো। আজি মানে কি হ'ল আমাৰ কাষৰ ঘৰতে খানা এটা গোটালে। আমাৰ বহুত আগৰ পা খোৱা কথা আছিলে। আগৰ পা খোৱা নহ'ল। আমাৰ তাই মানে আমাৰ দাদা এজন নাছিলে। সি নথকা দেখি খোৱা হোৱা নাছিলে।
অথনি যে হাঁহৰ মাংস বুলি কৈ আছিলি সেয়া মানে।
অ', সেই হাঁহৰ মাংস খানাটো যে তোক যে মই কৈছিলো।
অহ।
এ, সেই অথনি মানে মই তোৰ ফোনটো কাটি দিব লগা হ'ল ফটককে। হেৰি আকৌ এইবুকত লাগি থাকিব লগা হোৱা নাই জানো তুমি। ইমান চিঞৰি ফুৰিছ তে নহয় এইটো আন সেইটো আন আকৌ সেইটো আনিবলেহ অ', সেইবোৰ আনিবলে ব দিয়ে আলু আনিবলে কিবা আনিবলে এইবোৰ মানে এ, মইহে মানে
গম পাইছ, তুমিয়ে মুখ্য মানুহ আৰু তুমিয়ে কৰিব লাগিব। বন বনোৱা দায়িত্বও চাগে তোমাৰেই।
আৰু নহলে কাৰ হ'ব পাৰে বাৰু নিজে কচোন আমাৰ সেই আগৰ খানাই কেইটাতে চা এতিয়া তয়ে ত' মই খুৱাম বৰৰ আমি গীতাই যেতিয়া খানা খাইছিলো, তেতিয়া পৰা দেখোন অকল ময়ে লাগি থাকিব লাগে। লাগি থাকিব মানে মই এইটো কোৱা নাই যে সকৰ চব এনে বহি থাকে। মইয়ে অকলে কাম কৰি থাকো সেইটো কোৱা নাই। কিন্তু বনোৱা মেলাতো দেখোন লাষ্টত মইয়ে কৰিবগে লাগে।
মইতোক কিন্তু হ'লেও বহুতখিনি ব্যঞ্জন শিকালো দেই। এইটো তই হেৰি কৰ স্বীকাৰ কৰ।
অ শিকালি বাৰু শিকোৱাতো কথা নহয়। শিকালি বহুত কি কালি বাৰু সেইটো মই মানি লৈছো আৰু এই হেৰি এতিয়া সেইটোৱে কব লৈছিলো হাঁ হ অ আজি মই হাঁহ বনালো হাঁ।
অ।
মানে এই এনেকে হেৰি আমি গ্ৰেভি কেক মানে একদম লুথুপপকে আমি মোক খাবলৈ মন আছিলে লুথুপুপ। বনাম বুলি ভাবিছিলো। দিলো দিলো মূৰা এটা দিছো কিন্তু মানে কি হ'ল এই লুতুপুপকে খাবলৈ ইচ্ছা আছিলে যে যদিও আমাৰ এই অকমানি দুটামান আহিছিলে সিহনকেইটাই আকৌ তো সেয়া খাব নোৱাৰে নহয়। সেইকাৰণে বোলো আকৌ এইবোৰ কৰাতকে একেবাৰে জোল বনোৱ ভাল আকৌ হাঁহৰ জোলতহে আকৌ পোৱাতটো
সৰু বিলাকে আকৌ ধৰ জেকি নাখায়ে নহয় সিটো নাখাও সিটো নখা সিহঁতৰ সেইটো বেছি অ', হেৰি বনালি নে খৰিচা বনালি নে।
খৰিচা বনোৱাই নাই কি সোপা নাই বনোৱা নাই বনোৱা কোপা নাবি তই সেই তেতিয়াই যিটো কৈছিলি মই সেই তেনেকে আনি থই বিয়াতে আছে একো কৰিবই পোৱা নাই
বনাই এতিয়া গৰম দিনত এই পইতা ভাত ৰাতি মানে ভাততো তিয়াই থাৰ পিছত ৰাতিপুৱা পইতা ভাত ততৰ লগত খৰিচা অকমান ৰুই লবি আলু পিটিকা ভোত জলকে এটা ল লগ তি বহুত মানে আ আজি বতৰৰতো ল'বি আজি যিটো বতৰ আজি মানে কিন্তু বৰষুণৰ বতৰততো বাৰ পঁইতা পাত ভালেই নালাগে হয়
আগতে মাহাহঁতে যেতিয়া ভাতকেইটা বনাই দিয়ে মুখা আগত দি দিয়ে তেতিয় খাবলে ভাল আছিলে পঁইতা ভাত তোৰ এনেকে বত খাম আগৰ পৰা
আৰু তোৰ মানে পেট চেচা হৈ যাই কৈছো নহয় ইমান গৰমতটো বহুত নাইকিয়া হৈ যায়
অ দিনটোে বহুত কি হয় সেইটো তো মানে অ এতিয়া তয়োতো বাহিৰত থাক ন গতিকে
অ মই আজিকালি পইতা ভাত মানে মই প্ৰায়ে খাওঁ মই কৈছো নহয় আৰু বহুত ভাল লাগে মানে তোৰ মানে জলকীয়া এটা লৈ ল'ব লাগে বহুত ভাল আৰু পেটৰ কাৰণেও বহুত ভাল মোৰ মাজতে পেটৰ সুখ বহুত হৈছে ছিলে মানে একদম পিঠিৰ পৰাা ধৰি লৈ কিন্তু এতিয়া বহুত ভাল পাইছো মানে উম কিন্তু খালি এই বৰষুণৰ বতৰ নোৱেই আৰু
হে তাৰাপা কালি ভাওনা চাব আহিলি যে মাতিলো
এ কি হ'ল তোৰ ভাওনা চাবলৈ যাম বুলি ভাবিছিলো এ অ শুনি আছো এই কালি তাকে ভাওনা চাবলৈ যাম বুলি ভাবিছিলো কিন্তু কি হল এ তাৰ পিছতে ৰাতিপুৱা বতৰ কৰিছিলে সেইটো তাৰপিছত ভাবি লবলৈো নাই যাম গাড়ী লৈ যাব লাগিব নহলে উপায় নাই নহলেতো নাপাম নোৱাৰাই ন যাব সেইটো গম পালো কিন্তু কি হল তাৰছ্মৰ্ততে আকৌ
আহ
এ তাৰ পিছ মুহুৰৰ্ততে মই দানাৰ লগতে যোৱা কথা আছিলে আমাৰতো গাড়ীখনৰ সেয়া অসুবিধা থ জান নয় তাৰপিছত বোলো দাদাৰ লগতে যাম কিন্তু তেনেকুৱাৰে কি হল অ তাৰ গাড়ী কি অসুবিধা অ বাৰে বান বহুত কেই ক ওলালে
অ পাইছো আৰু ৰাতি বতৰটো অকমান বেয়াও কৰিছিলে নহয় এই কালি মানে বহুত মানে ভগৱানক কিন্তু বহুত ন ধন্যবাদ জনাইছো কালি যে বতৰ তো পিছত ভাল কৰিলে পম প্ৰথমে যেনেকে মূৰ্তি ধৰি আহিছিলে মইলো ভূ আজি শেষ খাওঁ আৰু মানে তোৰ ভাৱৰিীয়া বিলাক অকনমান দূৰৰ দূৰৰ পৰা আহিছে তাৰ পিছত আমাৰ ঘৰতে প্ৰায় খিনিয় এ বাৰু এই এইবোৰ ওলাইছে আৰু তোৰ সাহ সৰ্ আমাৰ ঘৰতে কৰিছিলে তাৰপিছতে আৰু আমাৰ ঘৰ পৰা নামঘৰলৈ অকমান দূৰ আছে যে এতিয়া অহা যোৱাতে ধৰ যিমান যিোৰ হলও অকমান বোলো দিগদাৰ এটা হব তাৰ পৰাা গোটেই খিনি আকৌ মানে তোৰ ৰাতি ভাত খাই আমাৰ ঘৰতে খাল লাগে মানে ভাওনা শেষ হোৱাৰ পিছত তাৰ পৰাা চবৰে মানে সেইটো চিন্তা লাগি গ'ল আৰু এতিয়া কি হব কি মেলিব তাৰপিছতে যেনিবা এৰিলে গা দেই তাৰ পাছত গোটেই আমাৰ মানে সেইটো আগৰ পৰাই পৰম্পৰা আছে আমাৰ যেতিয়া ভাওনা পাতে মানে বা। ভাগৱত কিবা কিবি এনেকে থাকে তেতিয়া। সদায় মানে পদূলিমুখৰ সন্ধিয়া মানে যেনেকে কাতি বিহুত বন্তি জ্বলা তেনেকে প্ৰতি মানে ঘৰে ঘৰে জ্বলাই তাৰপৰা সেই জুই জলোৱাৰ পিছতে তাৰ পাছত বৰষুণ যাক এৰিছে আৰু তাৰ পিছতে যেনিবা ভাওনাটোৰ আৰম্ভ দহ মানেই বাজিল গে আও তাৰাপা আৰম্ভ হৈছে আৰু এইবাৰ মাজুলীৰ পৰা আহিছ যে কিমান ধুনীয়া সূত্ৰই চাবিনে তাৰাপা গায়ন বায়ন তোৰ এই সৰু সৰু ল'ৰা ছোৱালী বা কি ল'ৰা ছোৱালী নহয় বাৰু ল'ৰা আহিছে
অ 'সেইটোৱে এইবাৰ মানে কিহ শুন হা ভাওনাৰ মহত্বটো যে বহুত ৰক্ষা কৰিছে এতিয়া ময়ে চাচোন মই ভাওনা যে কৰো মোৰ এহি ভাওনা কৰিবলৈ যাওঁতে ভাওনাৰ গাম্ভীৰ্যতাটো। ভাওনা কিয় কৰা হয় ভাওনা সেইটোৱে মূল বিষয় বস্তুতটো মানুহে বুজি পাব লাগিব। সবেই বুজি নাপায় ন আৰু বুজি নাপায় মানে
ত আৰু তই যদি সোমাই যাব অ- অ এই বহুৱালি কৰে যে আজিকালি বহুত মানে বহুৱালি কৰি দিছে ভাওনা সংস্কৃতিৰ
অ' সেই বস্তুতো মই বেয়া পাওঁ এতিয়া ভাওনা চা আমি কৰি থকা মানুহ ন আমি ভাওনা কৰি থাকো যেতিয়া আমাৰ মনতো অলপ বেলেগ। সোমাই আছে ভাওনা বিষয় বস্তুতটো আৰু আমি এইটোৰ ওপৰত অধ্যয়ন কৰিহে আগবাঢ়িছো। ত এতিয়া শুত্ৰই হওক ত কৃষ্ণই হওক সেইটো তেনেকুৱা নহয় ন'
তোৰ গাৰনোম হিয়ঞৰি অ গাৰ নোম সিঞৰি যাব তই যদি অকমান বেছি সোমাই যাৱ
অ 'সেইটোয়ে আৰু বস্তু বিষয় বস্তুটোৰ ওপৰত মানে মানুহে অকনমান মন দিব লাগে কাৰণ এতিয়া ভাওনা এখন পতা মানুহখিনিও মন দিব লাগে ভাওনা কোন।
অ 'ইমান সহজ নহয় গম পোৱা নে মানে তই চা তই এতিয়া এজন সাধাৰণ তাত মনুষ্য হয়নে ত' মানে তই। এতিয়া বে ধৰ নাৰায়ণৰ হওক বা তেনেকে নাৰদৰ হওক যে। তাৰ মানে তেওঁৰ চৰিত্ৰটো কৰিবলৈ বহুত এটা বেলেগ এটা হেৰি আহি যায়।
অ' সেইটোৱে আমাৰ মানুহখিনি ভুলতটো কত হয় গম পোৱা নাই মানুহখিনি অকমান জানিলে আমাৰ বহুত জনা হৈ পৰে এতিয়া ভাওনা। কৰাটো ইমান সহজ নহয় যিমান মানুহে ভাবে আমি ভাবচোন এতিয়া আমি। একদম সাধাৰণৰ পৰা সাধাৰণ ভাৱটো আচলতে কোনোতো ভাও সাধাৰণ ক'ই নোৱাৰে কাৰণ বেলেগ এটা মানুহক যেতিয়া তই পাহা উঠি পেলাই উপস্থাপন কৰিবি। সেইটো একদম সহজ কাম সহজ কাম হবই নোৱাৰে। অ' সেইটো সহজ কাম হবই নোৱাৰে কিন্তু আমাৰ মানুহখিনিয়ে কি কৰে ভাও লৈছো মই ভাও কিবা এটা। হেৰি কৰিলো গতিকে মই এতিয়া ভাও দিম পাৰিম অধান্তিকতা আহিছে কিন্তু সেইটো কথা নহয় ন ভাওনা হবলৈ হলে। ভাওনা বিষয় বস্তুতটো জানিব লাগিব এতিয়া ভাওনা চাহ। এই মান হেৰি যিকিখন আমাৰ ঝমুৰা আছিলে পকা কেৰু পাৰা এইখন পত্নীপ্ৰসাদ। তিলিগোপাল ৰাম মানে। এ কালি দমন অ 'কেনেকুৱা অ ৰিপিনী হৰণ পাইজা ধৰণ ৰাম বিজয় এইবোৰৰ ওপৰত মানে মানুহে এনেই এনেই নাছিল। ছিলে ন লিখো বুলি ভবা হ'লে এনে কিবা এটা নাম দি। এনেই কিবা এটা বহুৱা কাহিনী লিখি এনেই কিবা এটা কৰি দিব পাৰিলেহেতেন কিন্তু অ 'তেনেকুৱা কৰা নাই কিয় এইটো ভাওনা বস্তুটো অলপ বেলেগকে উপস্থাপন কৰিব বিচাৰিছে ভাওনা কেনেকুৱা হব কৰিব লাগিব সেইটো বিচাৰিছ। গতিকে মানে ভাওনাক এটা বেলেগ পৰ্যায়লৈ নিব খুজিছিলে কাৰণে এনেকুৱা কামবোৰ কৰিছিলে। এইবোৰ নাম এনেকে ৰাখিছিলে তাৰ চৰিত্ৰ বোৰ বেলেগকে ৰাখি
সেইটোয়ে, আৰু কি হয় এতিয়া তোৰ আ আখৰাটো যে হয় খৰাটোনো আগতীয়াকে কেলে দিয়ে। ধৰ মানুহখিনি আহি কেনেকে কি কৰিব সেই উপস্থাপনো দেখাব লাগে এতিয়া মানুহে আখৰা হেইটোলৈ আহিব নিবিচাৰে।
অ, মানুহে আখৰ একদম আজিকালি তই চাবি কিছুমানে একদম নিজকে এনেকুৱা ভাৱে মই একদম ভাওনা দিনা যাম ভাওনা দিনা গৈ পেলাই মই সেইদিনা একদম বহুত ভাল কৰি থৈ আহিম।
কিন্তু সেইটো নহয় ন, তই জান কিন্তু বা বেলেগে তেনেকে বেলেগ খিনিৰ লগত মিলাব জানিব লাগিব হয় নহয়।
অ, কাৰণ সেইটো কৰিবলৈ যাওঁতে ভাওনা বস্তুটোৰ ওপৰত তোৰ মানে এটাতো কনচেপ্ট লাগিব ন এটা বিষয়বস্তু জানিব লাগিব, এতিয়া চা এই আখৰাটো কেলে দিয়া হয় নিজৰ যি টো চৰিত্ৰ, চৰিত্ৰটো আচলতে হয় কি চৰিত্ৰটো ফুটাব লাগিব কেনেকে আৰু ইটো চৰিত্ৰই সিটো চৰিত্ৰৰ লগত
মিলিব লাগিব সেইটোৱে, আৰু এতিয়া ধৰ আমাৰ মানে কালিৰখনতে চাইছো আমাৰ সৰু সৰু দুটামান ল'ৰা ছোৱালী অ' কি লৰাই লৈছিলে মানে তাৰ পিছতে সিহঁতি আগতে কেতিয়াও ওলাই পোৱা নাই এইবাৰ প্ৰথম ওলাইছে। অ' সিহঁতখিনি মানে আগ সিহঁতৰ আগ্ৰহ তোটো বহুত সৰু কাৰণ সৰু মানে ল'ৰাই হওঁক ছোৱালী হওঁক সিহঁতৰ আগ্ৰহটো বহুত থাকে চাবিচোন। তাৰপিছতে মানে সিহঁতি তোৰ হেৰি এইটো কি সদায় গৈছে মানে আখৰালে। কিন্তু বাকী মানে সিহঁতৰ নাৰায়ণৰ লগত এটা দৃশ্য আছিলে চাৰি সিদ্ধ। তাৰ পিছত জয় বিজয়ৰ লগত আছিলে। কিন্তু মানে সেই সেইকিতা ধৰ সিহঁত খিনি ডাঙৰ কেইজন অহা নাছিলে কাৰণে সিহঁতৰ সিহঁতৰ একদম সংকলাপ পুৰা মানে সিহঁতৰ মনত আছে। একদম পুৰা যেনেকে তাত আছে তেনেকে কৈছে। কিন্তু সিহঁতৰ লগত ধৰ এতিয়া নাৰায়ণ বা অ' বা বাকী কেইজনৰ যিটো আছিলে সেইটো তেওঁলোক নাই অহা কাৰণে সেইটো কৰিব পৰা নাই সেইটো কালি অকমান খোকোজা লাগিছে ত' সেইটো ক্ষেত্ৰতো সিহঁতক দুখ দি লাভ নাই।
অ, ৰহচোন তইয়োতো সেই আমাৰ ইয়াত ভাল নাচিছিলি। সেই তেতিয়া তই এইটোৱে ক যে সেই সৰুখিনি আৰু ডাঙৰ খিনিৰ যি চৰিত্ৰবোৰৰ মাজত যিবোৰ পাৰ্থক্য এতিয়া তই বস্তু এটা চাবি সেই সৰুখিনিক কি চৰিত্ৰ দিয়া হয়। যে তোৰ মানে সৰু গুটেই যদি সৰু ল'ৰা ছোৱালীয়ে ভাওনা হয় তেতিয়া বেলেগ কথা। যদি ডাঙৰ মানুহৰ সৰু ল'ৰা ছোৱালী বেলেগ বেলেগ পৃথক পৃথক ভাওনা হয়। তেতিয়া সৰু ল'ৰা ছোৱালী খিনিক দিয়া হয় যে, এ অ কি পৃথক হ'লেতো এনেকুৱা কৰা হয়। সৰুৰে চব লৈছে, ডাঙৰে চব লৈছে। কিন্তু সৰু আৰু ডাঙৰৰ তিয়া একেলগে এখন পতা হয়। পাৰ্থক্যটো মানে হোৱা নাই, মানে একেলগে যেতিয়া এখন ভাওনা পতা হয় ন সৰু আৰু ডাঙৰ মিলি, সৰু খিনিক যিবোৰ চৰিত্ৰ দিয়া হয় ডাঙৰ খিনিক যিটো চৰিত্ৰ দিয়া হয় সেই সৰু খিনিৰ লগত ডাঙৰ অ, সেইটোৱে সৰু খিনিৰ লগত ডাঙৰ খিনিয়ে সামঞ্জস্য ৰাখি পেলাই চৰিত্ৰটো ৰূপায়ণ কৰিব পাৰিব লাগিব। আৰু এইটোই এইটো এইটো জানিবৰ কাৰণেই মানুহে কৰিব লাগে ন।
আৰু চা মানে ডাঙৰ খিনি ডাঙৰ খিনিয়ে ধৰ আগৰ পৰা কৰি থকাৰ এটা অভিজ্ঞতা থাকে অ, নহয় ডাঙৰ খিনিয়ে আগতে কৰা এটা অভিজ্ঞ অভিজ্ঞতা থাকে, কিন্তু সৰুখিনিতো সেইটো নাথাকে। সিহঁতি ধৰ প্ৰথমতে ওলাই আহিছেহে আৰু সিহঁতৰ মানে ধৰ শিকাৰ যিটো হেৰি। প্ৰৱণতা। ত'সেইটোলে চাই মানে
অ, সেইটোয়ে ডাঙৰ খিনিয়ে ইমান গুৰুত্ব নিদিয়ে, সৰু সৰু খিনিয়ে বেছি গুৰুত্ব দিয়ে। সৰুখিনি আগ্ৰহটো সেইটো এটা তোৰ সাধাৰণ বস্তু হা, সেইটো মানে মনোবিজ্ঞানৰ ফালৰ পৰা এইটো ওপৰত অয়ন কৰিবলে জনাৈছে যে বয়স যিমানে বাঢ়ি যায় মানুহৰ সিমানেই বস্তুবোৰৰ কথা জনাই কিবা হোৱাৰ এইবোৰৰ প্ৰতি গুৰুত্বটো গুৰুত্বটো ডাঙৰ হোৱাৰ লগে লগে কমি গুচি যায় কিন্তু কম বয়সত এইটো বস্তুৰ ওপৰত বেছি ইচ্ছা থাকে
থাকে সেইটোয়ে আৰু সিহঁতৰ যোনখিনি সময়ত ইচ্ছাো থাকে সেইখন সময়ত মানে সিহত সিহঁতক মানে শিকাব লাগে
শিকাব লাগে এতিয়া ভাওনা বস্তুতটো গাম্ভ্যতাাতো মানে নহ'লে নাথাকিব যেে ন সেইকাৰণে শিকিব লাগে কিন্তু হেৰি মই তহঁতৰ দেই মই বহুত মানে এনেকে ভিডিঅ' চিডিঅ' চাইছিলো এ তত ভাওনাখন কিন্তু ভাল হৈছে সেইটো এইট ভাবিছো ভাবিছো কাইলৈ নে আমি নেক্সট মানে তই আকৌ যেতিয়া তহতে পাতিবি যাবলৈতো সেয়া নাপালোয়ে তহঁতে আকৌ যেতিয়া
তোক এবাৰ হেৰি ভাও ভাও এটা দিয়া মই কথাই পাতিম মই ভাও এটা দিবলৈ ক'ম তই লবি
ব ভাল